হেল্ল'
অ স্নেহা ভাল তোমাৰ?
ভালে দিয়া কি কৰিছা?
উম ওলাই গৈছিলো আহিলো
চা তা খালা
নাই খাই আহিলো
কি খালা
বাহিৰত খালো মমো খালো এইয়া কি কয় এইবোৰ ভাজা নে কি কয় বুট ভাজা
অ
প্ৰায়ে বুট সেয়াই খালো তুমি
মই ঘৰতে চাহ চাহ খালো বিস্কুট সেনেকে
ময়ো চায়ে খাও কিন্তু ওলাই গলো
অ এই বহুত দিন মোৰ বাহিৰা বস্তু খোৱাই হোৱা নাই জানানে
উম
ওলাই যোৱাই নহয় ন তেনেকে ইণ্টাৰ্ণশ্বিপ থাকে আহোতে দেৰি হৈ যায়
উম ইণ্টাৰণশ্বিপ আমাৰ শেষেই হ'ব আৰু
অ', কেইদিন হ'ল তোমাৰ?
অ' চৈধ্য দিন হল, কালিলৈ পোন্ধৰ দিন চাৰে কৈছে কি মিলাই দিম সেনেকে কৈছে।
অ' ঘৰতে আছা?
আহিলো ঘৰত এতিয়া, ইটো ৰুমত।
অ'। ভাত-চাত হ'ল নে নাই, দেৰি হয় ন?
এতিয়াই নহয়, দেৰি আছে।
মায়ে বনাই?
না বৌয়ে বনাব, মোৰ অসুবিধা হৈছে।
অ'।
মাৰ বেমাৰ।
অ কি হৈছে?
কি হৈছে মানে? এনেইতো হাত-ভৰিৰ বিষ বুলি কয় কৈ মেডিকেল গ'ল, কালি গোটেই দিনতো মেডিকেলত আছিলে।
ত' এতিয়া ৰিপৰ্ট টেষ্ট কৰিলে। একো ওলোৱা নাই ব্ৰেইনৰো প্ৰব্লেম আছিলে। মানে মাথা বিষাই হেৰি কৰে, ত' একো ৰিপৰ্ট একো নাই। এতিয়া নৰ্মেল।
অঁ, এই বেছি ষ্ট্ৰেছ ললে এনেকা হয়ে।
উম, আৰু সেয়া কি কয় এইটো? ডি-থ্ৰি কয় নেকি? ভিটামিন কমি আছে। হিম'গ্ল'বিন কমি আছে, সেইকাৰণে বিষাইছে। এইয়া মেট্ৰিকছৰ ফ্ৰণ্টত যে এছ টি জন।
অ'।
খ্ৰীষ্টান বস্তিৰ ফালে, এপ'ল'ৰ ওচৰতে।
তুমিও গৈছিলা?
না মই নগলো দাদা আছিলে, দাদা গল।
কালি এডমিট ৰাখিছে, দিলে মই গ'লো হয় ৰাতিপুৱা মাক সুধিলো যাম নেকি? ক'লে কি নালাগে, তই ইণ্টাৰ্ণশ্বিপত যা। ইণ্টাৰ্ণশ্বিপটো এটা বেলেগ এটা ঝামলা নাই, ইমান দূৰ অহা-যোৱা।
সেইটোয়ে মোৰ দেউতাতো বেমাৰ, এইপিনে এ বায়ো নাথাকে ইণ্টাৰ্ণশ্বিপটো নগলেও নহয়।
উম' আৰু ইমান ষ্টুডেণ্ট লৈছে, গৈ পিনে জেগাও নাপাওঁ।
অ'। এইটোয়ে প্ৰব্লেম, জল্দি শেষ হলে ভাল আৰু ন। অ' শুনা না, কলেজ খুলিবই হ'ল ন'।
উম'।
তুমি হেৰি কি ভাবিছা ফ্ৰেছাছত?
শাৰী পিন্ধিম। গৰমত মই যোৱাবাৰ যোৱাই নাই মানে, ফ্ৰেছাৰ্ছৰ টাইমত আমাৰ মাইনাৰ বাৰ্থডে পৰে ন, যাওঁ নাযাওঁ ঠিক নাই।
ফ্ৰেছাৰ্ছটো টুৱেণ্টি নাইন মানে হব। মাইনাৰ কেতিয়া বাৰ্থডে?
টুৱেণ্টি এইট।
অ'
আগ দিনা।
যাবা ভাল লাগিব।
নহয় যদি টুৱেণ্টি নাইনত হয় যাম
উম আৰু ইমান গৰমত সেইবিলাক পিন্ধিব নোৱাৰি চাবাচোন যোৱাবাৰ ইমান অৱস্থা বেয়া হৈ গৈছে চবৰে অ সেইটোয়ে
তুমি কি প্লেন কৰিছা
চাওঁ ৰ'বা এতিয়ালৈ ইমান গৰম সেইবিলাক কেনেকে পিন্ধো তাকে ভাবি আছো এনে তোমাৰ নৰ্মেল কাপোৰ পিন্ধি গলে কেনেকা গৰম উঠে চাবাচোন ৰেডি হবই নোৱাৰি ৰেডি হবই নোৱাৰি মানে মুখত একো লগাবই নোৱাৰি
মইতো নলগাও এ গৰমৰ দিন আহিল না মোৰ ইমান পিম্পল উঠিছে গোটেই একনি পিম্পলো নহয় একনি
উম
ঠাণ্ডাৰ দিনত নাথাকে গৰমৰ দিনত একেবাৰে গোটেই গালত কপালত ভৰ্তি হৈ যায়
চানচক্ৰীম লগাবাচোন ভাল চাই
মোৰ একো চুট নকৰে মই ফক্সেল ইউজ কৰো ফেচৱাচ অ দুদিনমান ভাল নতুন নতুন এতিয়া নাই চুট নকৰে চুট নকৰে মানে কামে নিদিয়ে ভাবিছো ডক্তৰক দেখাও
অ অ অ সেইটোয়ে কৰিবা
ডক্তৰক দেখাই পেলাই ভাল
কিনৰ উম দিব কিন্তু ভাল দৰৱ
উম নিযুত মইনা পালে
অ নিযুত মইনাটো পালেহে ব্ৰেক থাকিলে বোলে নিদিয়ে
নাই ব্ৰেক আছিলে ব্ৰেক উঠি গল উঠি গল মানে এক্সাম দিলো চেকেণ্ড ছেমত
অ অ মোৰ আছে বাৰু কিবা হয় পাও নে নাই পালেতো ভালে মোৰ হেৰিত আছে এইয়া থাৰ্ড ছেমত আছে
উম ৰাণীৰো আছে থাৰ্ড ছেমত
অ এইটোয়ে প্ৰব্লেম হৈ গল
উম বাকি কোৱা কোৱা ঘৰতে চব্জি কাটিং তেতিয়াৰ পৰা চব্জি কাটিয়ে আছ ইভিনিংৰ পৰা আমাৰ দোকান আছে যে হোটেল দোকানৰ এগাল মান চব্জি কাটিব লাগে
প্ৰব্লেম হয় ন কষ্টও হয়
প্ৰব্লেম হয় আৰু উপায় নাই নিজৰে দোকান কৰিবতো লাগিব
আফটাৰ গ্ৰেজুৱেচন কি কৰিবা
মইতো এতিয়া পৰা প্ৰিপেয়াৰ কৰি আছো পুলিচত যাবলে পুলিচ বুলি নহয় মানে এইবোৰ কি কয় ফৌজিত যাবলে
উম
কি বা হয় ৰাণিং কৰিম ইণ্টাৰ্ণশ্বিপ শেষ কৰি এতিয়া কৰি মোৰ কিন্তু ইমান ভালকে হোৱা নাই সেইকাৰণে ছাৰক আজি কলো ছাৰ মোৰ এক্সজাম আছে তোমাৰ প্ৰেক্টিচ কৰিব লাগে গাঁৱত যাম ইয়াতেতো তেনেকুৱা ফিল্ডো নাই ছাৰে কৈছ কি অ যোৱা যোৱা যোৱা মইয়ো চাপৰ্ট কৰিম হেনেকে কৈছে কিবা থাকিম এই গোটেই মাহটো থাকিম তাতে ইষ্টিম নাহো চাগে কলেজ গৈ গৰমত, না না মই অকলে যাম।
অ ঠিকে আছে, এ তোমাৰ যোৱাবাৰ হেৰি কেনেকুৱা গ'ল সৰস্বতী পূজা?
সৰস্বতী পূজা, যোৱাবাৰ অ ভালেই গ'ল।
মানে এইবাৰে ক'ব গ'লে।
এইবাৰতো মই ৰাণীহঁতৰ লগত আছিলো।
আ আহ, কি লৈছিলা?
মেখেলা পিন্ধিলো নেকি ব্লেক কালাৰৰ, অ মেখেলা।
অ এইবাৰ কি প্লেনিং অই নেক্স
প্লেনিং তো একো নাইয়ে মই চাডেন কৰো। মোৰ কাপোৰ আছে কিন্তু এটাৰো ব্লাউজ নাই মানে মাহঁতৰ কাপোৰ।
অ এ ব্লাউজ লৈ বহুত প্ৰব্লেম হয়।
চিলাব লাগিব ব্লাউজ।
হা
ব্লাউজ চিলাব লাগিব।
আৰু আজি-কালি ব্লাউজ চিলালে ইমান দাম লয়।
বহুত লয় টেইলাৰিঙো শিকিব লাগিব।
শিকিবা
ভাবিছো কি বা হয়
অ মানে বেলেগ কিবাও মানে এক্সট্ৰা নিজৰ থাকিব লাগে।
তাকে আজি-কালিতো বেক কি কয় এবোৰ বেকিং কয় নেকি কেক বনাই যে, বেক সেইবোৰতো কৰিয়ে আছে চবে কেক বনায়ে আছে।
এ আজি-কালি কেকৰ বেপাৰী বহুত হৈছে ইচ টা খুলিলে কেক কেকৰ দোকানীয়ে পাবা।
হু হু হু আকৌ উল্টা কলে সিহঁতেহে বেয়া ভে পায়। একো নহয় কিবা এটা কৰিছে ভাল।
উম এ আমাৰ কলেজত এজনী আছে ন ডলিমা তাই বৰ ভাল কেক বনাই।
অ ডলিমা আমাৰ ডিপাৰ্টেণ্ট অ টেষ্টি মেম হতৰ বাৰ্থডে টো আনে ন তাইয়ে কেক আনে চবত
অ বহুত ধুনীয়া বনাই মই ভাবিছো তাইৰ পৰা এবাৰ লম নেকি
তাইও বনা আৰু এই জুৰি বা যে আমাৰ ফিলচফিৰ জুৰি বাও ধুনীয়া বনাই মই খোৱা নাই জুৰি বাৰ কিন্তু ভাল বনাই তাইও ডিজাইন বোৰ চাওঁ ন।
উম মই ভাবিছো এবাৰ দলিমাৰ পৰা এটা ল'ব লাগিব কেক।
ল'বা ল'বা বাৰ্থডে আহি আছে চাগে।
বাৰ্থডে দেৰি আছে ৰবা।
কেতিয়া মোৰ ছেপটেম্বৰত।
অ মোৰ এপ্ৰিলত।
অ' গ'লহে মাত্ৰ।
অ
উম
বাৰ্থডে কি প্লেনিং এইবাৰ
বাৰ্থডে, কলো ন মোৰ একো প্লোনিং নাথাকে। খৰৰ পৰা, খৰৰ পৰাই দিয়ে কেক চেক আনে সেইয়াই আৰু।
অ।
ভাবাতো বহুত ভাবা, ভাবোতো বহুত খিনি কিন্তু নহয় হে।
এই ছেম অ একো নহয়।
কিমান ভাবো দিল
মোৰ এইবাৰ কিন্তু ভাল হৈছে মোৰ ফ্ৰেণ্ড খিনিয়ে কৰিছে। এইবাৰ কিন্তু মোৰ ভাল গৈছে।
উম। অ মোৰো ভাল গ'ল। ৰানিঙত আহিছিল ন ঘৰত, ফ্ৰেন আহিছিলে।
অ।
ভালেই গ'ল ৰানিং চলকি আহিছোঁ।
অ। আৰু চাবাচোন কিছুমানে বাৰ্থডে বুলিলে মানে, কিমান প্ৰিপাৰেচন কৰে ন ড্ৰেছৰ পৰা। কেকৰ পৰা মানে, ইমান যে সজাই লয়। মই আজিলৈ সেনেকে কৰি পোৱা নাই। উম, এই ইনষ্টাত দেখি থাকো নহয় আৰু ফ্ৰেণ্ড বিলাকৰ-
ফ্ৰেণ্ড বোৰো হেৰি কৰে, আমাৰ তেনেকুৱা ফ্ৰেণ্ড নাইয়ে।
আৰু চাবাচোন, বেছিভাগে হোমষ্টেলৈ যে গোটেই ফ্ৰেণ্ড চাৰ্কল বিলাকে ৰুম- টো সজায়, পাৰ্টি কৰে, ভাল লাগে সেনেকে। অ চাল, বাজেট লাগিব ন'?
কেতিয়াবা, চবে লগ হৈ পিনে, ফ্ৰেণ্ড বোৰে।
অ।
সেনে কৰিলে ভাল লাগিল হয়।
উম।
মানে বেছি ফ্ৰেণ্ড হ'লে ভাল দহজন মান।
কলেজত ফ্ৰেণ্ড আছে মানে সিহঁতে অকল কেক দিয়ে গিফ্ট কিবা কৰে আৰু গিফ্ট দিয়ে। মানে বৰ্তমানৰ, কিন্তু আগতে মই হেণ্ডিকত আছিলো হেণ্ডিকত বেছি ভাল আছিলে।
অ।
মানে ডিগ্ৰীতে হেন মানে ফাৰ্ষ্ট ইয়েৰ, ছেকেণ্ড ইয়েৰ, ফ্ৰেণ্ড বোৰ বেছিয়ে হেৰি হয় ন ক্ল'জ হয়।
টো হয়, মোৰ মানে ডিগ্ৰী লাইফতটো বেলেগ আৰু সেই স্কুলীয়া
উম, মিছ কৰো মই বহুত মিছ কৰো ইয়াতে তেনেকুৱা ফ্ৰেণ্ড নাই।
অ। এয়া আৰু কি কৰিবা।
উম।
এতিয়া ফেষ্টিভেল কি আহি আছে?
ফেষ্টিভেল, ৰথৰ মেলা। ৰথয়াত্ৰা।
অ' ৰথযাত্ৰা ন। তাৰপিছত আৰু দুৰ দুৰ্গা পূজা নেকি? নহয় হেৰি আছে নেকি, বিশ্বকৰ্মা পূজা।
অ' ছেপ্টেম্বৰ সোতৰ তাৰিখে বিশ্বকৰ্মা পূজা। গণেশ পূজা ষ্টাৰ্ট হব এতিয়া ৰথৰ য়াত যাত্ৰা ৰথ যাত্ৰা লাষ্ট নেকি?
এইটো বাৰ গণেশ পূজা সৰস্বতী পূজাৰ আগ দিনা নহয়?
নহয়, নহয়, বিশ্বকৰ্মা পূজাৰ আগে আগে হয়।
অ'।
চৈধ্য ছেপ্টেম্বৰ মানে হয়। তাৰ পিছত হে বিশ্বকৰ্মা পূজা, অ' কৰো মূৰ্তি পূজা কৰো আমি।
লক্ষী পূজা।
মূৰ্তি পূজা কৰো, নামঘৰীয়া নহয়। তুমি কি কৰিবা এতিয়া?
মই আছো ৰবা, এই তুমি হেৰি ভাবা নাই উম মানে কতো ফুৰিব যোৱা?
ফুৰিব যাম গাঁৱত যাম, সেইয়াই ফুৰিব যোৱা।
এনে কতো যোৱা নাই?
এনেই গৈ আছো ওলাইতো গৈয়ে আছো, কিন্তু তেনেকে যোৱা নাই।
অ'। মোৰ যাব ইচ্ছা যায় জানানে বহুত এ' পইচাটোয়ে মেইন।
মেইন অ' পইচা।
মানে ক'ৰবাত যাম বুলি ক'লে পাঁচশ বা হাজাৰ টকা এটা হ'লেও লাগে।
তাতকেও বেছি লাগে বৰ্তমান যিয়ে।
সেইটোৱেতো।
মিনিমাম ফাইভ হাণ্ড্ৰেড বা হানড্ৰেড কি কয় ওৱান থাউজেণ্ড।
অ' তোমাৰ এশ দুশ দি একো নহয়। সেইটোৱে প্ৰব্লেম হৈ যায়।
উম। লাগে ইনকাম লাগে ষ্টুডেন ঘৰৰ পৰা আৰু কিমান হেৰি কৰে নিজৰ চেল্ফ এটা লাগে। চেল্ফ ইনকাম।
অ' সেইটোৱে। জবৰ প্ৰিপেৰেচন কৰিব হ'ল আৰু আমাৰ।
অ' আমাৰ ছাৰো কৈছিলে আজি ইণ্টাৰ্নশ্বিপৰ ছাৰে কৈছে কি অ সুধিছিলে এজন ফ্ৰেণ্ডক অ সি কৈছে কি ফুটবল খেলি হেৰি কৰিম যদি ছাৰে কৈছে ফুটবলতো বৰ্তমান কেৰিয়াৰ নহয়ে ইণ্ডিয়াৰো নাইতো ট্ৰাই কৰা উম কৈছ ভালকে কৈছে বুজাইছে কৈছে আমি আছো পিছত মই আছো মানে চাপোৰ্ট কৰিছে আৰু ভাল লাগিছে শুনি থাকে নাথাকে পিছৰ কথা কৈছে যে আমি আছো পিছত কেতিয়াবা কিবা যদি নোৱাৰা আমাক ক'বা আমি গাইড কৰিম বা আমি হেল্প কৰিম, ভাল লাগিছে তেনেকে শুনি।